কি কৰি আছা?
অ মই একো কৰা নাই তুমি কোৱা তুমি কি কৰি আছা?
মইো এনেই বহি আছো চাহ তাহ খালা ব্ৰেকফাষ্ট হল তোমাৰ?
অ ব্ৰেকফাষ্ট তটো মোৰ কেতিয়া পাতে হৈছে তুমি? খালা নে নাই কিবা?
মই খালো ৰুটি খালো।
আচ্ছা আৰু কোৱা কি খবৰ তোমাৰ?
একো মোৰ ভাল খবৰ তোমাৰ কি খবৰ?
মোৰো এই ঠিক থাকে চলি আছে আৰু ভাল বেয়া।
আচ্ছা আজি বতৰটো ইমান ধুনীয়া ন?
অ আজিৰ বতৰটোতো সঁচাকয় ধুনীয়া।
তোমাৰ এফালে কি বৰষুণ হৈ আছে?
নাই নাই বৰষুণ দিয়া নাই অকল অলপমান বত বলি আছে।
ইয়াত ইমান বৰষুণ দি আছে নকবাই একো কৰিব ইচ্ছা যোৱা নাই মন কৰি আছে যে খালি শুইে থাকো নেকি।
অ'। তাকেইতো বতৰটো ইমান ধুনীয়া দিছে যে
অ অ তোমাক কেনেকুৱা বতৰ ভাল লাগেনে?
মোৰ এনে অলপমান বৰষুণ গিলেও ভাল লাগে ডাৱৰীয়াও সেনেকুৱা মানে অলপ ভাল লাগে বেছি
আচ্ছা আহ, উম'।
আৰু কোৱা?
আৰু অ মোকো এনে বহুত বৰষুণৰ বতৰো বহুত ভাল লাগে দেই কিন্তু এই এনেকে বৰষুণৰ বতৰত একো কৰিব ইচ্ছাই নাযায় ইমান এলুৱা লাগি থাকে মন যায় যে ৰাতিপুৱা উঠি শুয়ে থাকো শুবই মানে উঠিবই ইচ্ছা নাযায় না গা ধু একো কৰিবই ইচ্ছা নাযায় হয় নে নাই।
অ', অ, সেইটোতো হয় কাৰণ তোৰটোৱে ইমান এলেহুৱা হৈছে থাকে যে উ। তুমি পিছে কোৱা কি কৰি আছা বৰ্তমান?
মই এনে বহি আছো। ছিলো এনেই তুমি কি কি?
মই এনে সিমানতো নাজানো অলপ কিবা কিবিহে জানো। তুমি কি জানা?
মই একো মই জানো। আৰু ভাত চাত বনাব জানো
অ'
আৰু কোৱা তুমি কোৱা।
আৰু মই এনেতো ভাত চাত অলপ চলপ বনাব জানো চবজিও অলপ চলপ জানো। অলপমান মানে নিমখ মই কেতিয়াবা কম হৈ যায় অলপমান। মাজে সময়ে আৰু কোৱা ঘৰত সব কেনেকুৱা আছে।
ঘৰত চব ভালে আছে তোমাৰ ঘৰ চ ভালে আছে নে?
অ' অ' মোৰ ঘৰত চব ভালেই আছে
আ
মই মানে, চনলি আহিলোঁ গাঁৱৰ পৰা
আচ্ছা কেতিয়া গৈছিলা?
হল চাৰি পাঁচ দিন আগতে গৈছিলো আজি আহিছো।
উম। অ' অ' গাঁৱত যায় কেনেকুৱা লাগিল? তাৰে বৰ
গাঁৱত টো মানে বৰষুণে দিছ ছে বেছিভাগে। বতৰটো ঠাণ্ডা, কেতিয়াবা মাজে সময়ে গৰম। প্ৰথম দিনা গৰম আছিল দুদিন তাৰপিছত আৰু ঠাণ্ডা বতৰ বৰষুণ দি আছিলে।
অ', অ'।
অ', কালিও বৰষুণে দিছিলে।
আৰু কোৱা, তোমাৰ এনে কি চলি আছে বৰ্তমান?
মোৰতটো চব চলি ভালে চলি আছে দে এক্জাম শেষ হৈছে, ঘৰত ইমান বোৰ লাগে ন'। সেইটোৱে ভাবি থাকো কি কৰোঁ, কি কৰোঁ।
তাকেই আৰু ঘৰত এনে বহি থাকিবও মন চন নাযায়।
অ', অ'। তোমাৰ এনে গাঁৱত যায় বেছি ভাল লাগে, নে ইয়াতে চিটিত ভাল লাগে?
একচুৱেলি চিটিটোত বেছি ভাল লাগে, কাৰণ গাঁৱৰ পিনে বৰষুণ-চৰষুণ দিলেতো জানাই লাইনৰ কেনেকুৱা মানে কি থাকে।
অ', অ', এটো উম। তাতে বহুত গৰম থাকে ন' কিন্তু তাৰে এইটো কি কয় পৰিৱেশ টো ইমান ধুনীয়া লাগে, ইনভাইৰমেন্টটো ইমান ভাল, শান্তি লাগে। চিটিতটো ইমান আমি নাপ পাওঁ চিটিতে কি থাকে, এনি টাইম বিজি হৈ থাকে ন' কিন্তু গাঁৱত যায় ইমান বেছি ভাল লাগে।
অ', হেইটোতো হয়। গাঁৱত পৰিৱেশটো ধুনীয়া ন'। চিটিত বেছি হাল্লা। থাকে সেইকাৰণে প্ৰব্লেম অলপ, কিন্তু ইপিনে আকৌ লাইনটো ভাল যে। ইপিনে লা অ', ইপিনে লাইন গ'লে লাইনটো নাহেই, এইপিনে আকৌ থাকেই যায় ন' বৰষুণ-চৰষুণ দিলেও।
অ', তাতে কাৰে এইটো কাৰেণ্টৰ প্ৰব্লেম হয়, কিন্তু ইয়াতে মানে কি খোলা জাগা ন'। কিন্তু ইমান বতাহ-চতাহ দি থাকে। সেইটো কাৰণে অলপ থাকিব পাৰে ভাল লাগে।
বতাহ মানে সেনেক অ' সেইটো হয়, কিন্তু বতাহ মানে তেনেকে নি দিয়ে মানে অ' কেতিয়াবাহে কেতিয়াবাহে মানে মাজে সময়ে দিয়ে আৰু বতাহটো ভালকে।
উম।
বেছি গৰমত সেনেকে বতাহ নিদিয়ে। গাঁৱতো চবেই থাকো আমি, মা, দেউতা, ককাহঁতে থাকে, আইতাহতে থাকে, মামা
আচ্ছা। আমাৰতো গাঁও পাটনাত ন। ত আমি সব ইয়াতে টাউনত থাকো। কি মানে কি যেতিয়া বেছি কাম চাম হয় নহ'লে ছুটি ছুটি পালে। কলেজ, স্কুলত তেতিয়াই যাওঁ। ইমান নাযাও মানে বহুত কমেই যাওঁ।
অ'। অ' দূৰ হয় যে সেইকাৰণে।
বহুত দূৰ হয় ন আৰু ইয়াতে ইমান কাম থাকে, তাতে যোৱা সময়ে নাপায় কোনো সেই কাৰণে আমি ইয়াতে লাগো
অ' অ'। ঠিকেই আছে বেয়াটো নহয় ন।
অ' তুমি এনে গাঁৱত গ'লে কিহেতে যোৱা বাছেদি যোৱা নে ট্ৰেইনে? দি যোৱা।
মই এনে বাছেদি সেনেকে যাবলৈ ভাল নাপাও মোৰ মাথা চাথা ঘূৰাই ন। আৰু বাছৰৰ এটা গোন্ধ এ থাকে ন সেই কাৰণে অ মই নৰ্মেলি ট্ৰেইনত যাওঁ আমাৰ মানে ৰাতিকে ট্ৰেইনটো থাকে ন
অ
যোৱাতে ৰাতিকে থাকে আহাতে আহাতে ৰাতিপুৱা থাকে সেনেকুৱা
আছা মানে যোৱাত কিমান টাইম লাগে
যোৱাত পাঁচ ছয় ঘন্টা লাগে
আতচ্ছা
তোমাৰ কিমান দেৰি লাগে
যাওঁ ন বাট চিটিলে আমাক দচ ঘন্টা বাৰ ঘন্টামান লাগিয়ে যায় বহুত বেছি দূৰ ন ইমান টাইম লাগি যায় আৰু ট্ৰেইন য যদি আৰু লেটকে যায় ৰখাই ৰখাই যাই থাকে তেতিয়াতো নকবাই পুৰা কিমান কম পোন্ধৰ ষোল্ল আৱাৰ্চ এনে গুচি যায় আমাৰ
অ টাইম লাগে মানে
অ বহুত টাইম লাগে ইমান দূৰ কিন্তু ট্ৰেইনত যাই ভাল লাগে ন বহুত ভাল লাগে যায় আৰু মানে বাছত গ'লে মোৰো তোমাৰ নিচিনাই প্ৰব্লেম মানে ভমিটিং চমিটিং আহে মাথা চাথা পুৰা ঘূৰাই যায় মন পুৰা বেয়া লাগি যায় মানে কি তাতে যে আৰু এনজয়মেন্ট কৰাৰ এনাৰ্জি নাথাকে গোটেই মনটোৱে বেয়া লাগি অ', কিন্তু ট্ৰেইনত গ'লে ইমান ভাল লাগে ন' বতাহ চতা পাই আৰু আৰু মানে ট্ৰইনত গ'লে যিমান আমিটো চাব পাৰ কি কয় এৰিয়া মানে ইমান এনভায়ৰমেন্ট চাব পাৰোঁ না ইমান বাছ ছেদি দেখাই নাযায় বাছেদি কি হয় যে আমি ৰ'ডে দেখা পাই থাকোঁ। কিন্তু ট্ৰেনে এদি গ'লে চব দেখা যায়।
যে দেখা নাপায় আৰু কোৱা। পিছে গাঁৱৰ পৰিৱেশটোত
অ', অ', তোমাৰ এনে ক'ত বে পোৱানে?
কি ক'লা?
গাঁৱত থাকি বেছি ভাল লাগে নে?
অ', গাঁৱত ভালে লাগে, বেয়া নকওঁ।
উম।
গাঁৱৰ পৰিৱেশটো ধুনীয়া ন'।
পৰিৱেশটো ভাল আৰু মানে চব বস্ টোৰ মোক তাতেই বেছি ভাল লাগে, হয় ন'।
অ', অ', সেইটো হয়। তাতে, উম। তাতে নিজৰ মন চহি কৰিব পাৰি ন'।
অ', অ'।
ইয়াতেটো আৰু ভাগি থাকিব লাগে।
ভাবি থাকিব লাগে আৰু টাউনত ইমান নাপায় কিন্তু তাতে ভাল লাগে, তাতেটো মানে বজাৰ চজাৰ কৰিও ভালে লাগে ন' চব আৰু তাতে বহুত ফ্ৰে বিজি হৈ থাকে, কিন্তু তাতে গধূলি গধূলিকে চবে ফুৰিব যায়, পথাৰ চথাৰ আহ, কিমান ভাল লাগে।
অ' সেইটো হয় খেতি পথাৰ বিলাক দেখিবলৈ ধুনীয়া ন।
অ'।
উম, যেতিয়া আকৌ চাহ ধানৰ খেতি বিলাক যে থাকে। যেতিয়া হালধীয়া হৈ যায়, তেতিয়া আৰু বেছি ধুনীয়া লাগে।
এনে আৰুতটো গাঁৱত গৈছ চ কাৰ কাৰ ঘৰত গৈছা?
গাঁৱততটো বেছিভাগ নিজৰ ঘৰতে থাকো, এইবাৰ মামাহঁত তাতে গলো অলপ কিবা কামৰ কাৰণে। আৰু বৰদেউতাহঁত তাতে গৈছিলো।
উম, এনে আৰু ক'ত ক'ত ফুৰিলা গাঁৱত?
এনেই গা অই ত ষ্টেচনলৈকে গৈছিলো। আৰু গাঁৱত মানে ব্ৰিজ এখন এখন বনাইছে। তালৈকো গৈছিলো ঘূৰিব
আচ্ছা, ভাল লাগিছে না যাই চাই পেনে?
টো ভালে লাগিছে।
আজিকালি গাঁওকো অলপ ডেভলপ কৰি আছে হেল্ল'
অ, সেইটোতো হয়, যেনেকে লাইন চাইন নাছিল, এতিয়া লাইনটো আছে ধুনীয়াকে, লাইনটো দিয়ে।
যিমান বিজ চিজ বনাব, তাৰপিছত এনে কানেকচন ভাল হৈ যায়।
অ, অ। আৰু মানে অ, বৰ্তমানটো লাইনটো সেইটো লাইন ন মানে অ তাৰটো যে থাকে যে এটা মলব অ', এইটো কি তাৰ বুলি কয় মানে অকল যে ৱায়াৰ থকা তাৰ কেইটা যে থাকে ন'। সেইকেইটা চে অ' সেই কেইটা চেঞ্জ কৰিকে মানে এতিয়া কপা কপাৰৰ তাৰ লগাই আছে ন। তো আহ বিজুলীৰ মানে সিমান কি নহয় আৰু
অ' এইটোৱে যেনেকে আমাৰ চিটিত আছে, এনেকুৱা যদি এ লাহে লাহেকে গাওঁতো কৰি দিয়ে। তেতিয়া একো বস্তুৰ প্ৰব্লেমেই নহ'ব চাগে ন?
অ' অ' সেইটোতো হয়৷
আৰু পিছে তুমি কোৱা, তুমি গাওঁত মানে কেই কেনেকুৱা থাকিকে ভাল পোৱা?
মোৰ তো গাঁৱ যে বহুত ভাল ভাল পাওঁ। আমি তাতে গ'লে মানে কি অলপ মানে কি অলপ দিনৰ কাৰণে যাওঁ৷সিটো কাৰণে চ'ব ঘৰত ঘূৰি ঘূৰি মানে মাহীৰ ঘৰত, পেহীৰ ঘৰত, মামাৰ ঘৰত চবৰ ঘৰত ঘুৰিয়ে ঘুৰিয়ে থাকোঁ৷ মানে যাই ইমান ভাল লাগে৷ আমি নিজৰ ঘৰত থাকিবই নাপাওঁ৷ তাতে জানে চবৰ ঘৰত ফুৰ ফুৰা তাতে যায় ইমান ইনঞ্চয়মেণ্ট কৰোঁ, তাতে ইমান কাজিনছো আছে ন? বহুত এনঞ্চয়মেন্ট হয় আমাৰ৷
অ' আচ্ছা ভালে৷ ঠিকেই আছে তাৰমানে
অ' বহুত ভাল লাগে মানে তাতে যায় ন চবক লগ কৰি বহুত ভাল লাগে।
আহ চ'ব খৰ পৰিয়াল
দিয়া আজি তোমাৰ লগত কথা পাত তি বহুত ভাল লাগ গিল
অ মোকো ভাল লাগিছে দিয়া৷
দিয়া থেংক ইউ৷
ৱেলকাম বাই
বাই বাহ